অঁ কি কৰিছা।
অঁ এয়া মই আছো এই চোতালক খন হাৰিম বুলি লৈছিলো ভাল খালো খালো ভাল পালাগে নে
অকণ ভাল পাইছোঁ অ
অঁ ভাত পানী খালা!
ভাত পানী খালো অঁ এতিয়া খাই উঠিছো।
অঁ অঁ অঁ সেই মানুহ এগৰাকীও আহিছে কিবা গোটৰ পইচা দিবলৈ
অঁ অঁ। এ ছোৱালী কি কৈছে।
ছোৱালীয়ে খেলি আছে।
অঁ অঁ বতৰ ভাল নে!
বতৰটো ভাল নহয় বৰষুণ আহিব এতিয়া বৰষুণ আহিব এতিয়া বতৰটো কলা হৈ আছে
অ অ
নাপা হেৰি কিহে খালা
ভাত দালি আছিল দালি দালি আছিলে তাৰপিছতে মাছৰ ভাজি আৰু ৰঙলা আলুগুটি ভাজি।
মাছ ওলাইছে
মাছ ওলাইছে অ মাছে এটাতে চেপাৰেট লাগে মই সেই ইয়া বাহিৰৰ পৰা আহি পেলাই আহি বলো অকণ ফোন চাওঁচোন তাৰপাছত তুমি মেছেজ কৰি
অঁ অঁ আজি দুদিন হে
উম দেউটি ন
তাৰাপা হেৰি কৰিছিলো ৰিচিভে কোৱা না। এতিয়া ডিউটিও আছে।
তাকেই তো যাব নালাগে বুলি কবচোন
তাকে কি কৰে জানো এতিয়া ভাল পায়গে নানে পায়গে ন কি কৰে
যাব নালাগে বুলি কবচোন।
তাকে ফোনতটো ৰিচিভো কৰা নাই নহয় দিয়া আকৌ কেনেকুৱা হৈছে কি হৈছে।
থোনটোয়ে মানে চোৱাচোন ইমান আৰ্ডাৰ আছে ফোনটোকে ৰিচিভ কৰিলো তেওঁ
তাকেহে কি কেনেকুৱা হৈছে এতিয়া কি হৈছে এতিয়া গমো পোৱা নাই নহয় কথাটো
সেইটোয়েতো খোলাকেও নকয়
তাকেহে এতিয়া মোক কওতে জ্বৰ মাথা বিষ বুলি কৈছিলে মই বোলো টেবলেট খাই দিবি সেই ভাল হ'ব কোৱাচোন বোলো হেৰি জ্বৰ মাথা বিষ হৈ আছে বোলো টেবলেট খাই দিবি মোলো সি তাছত খাইছো ম ভাল পাইছে নাই তেওঁলাক? পাইছো বুলি কৈছিলে তেতিয়া তেওঁ ভাত কিমান বনাই খাবি বুলি কলো বুলি তেওঁ খাম বুলি ক'লে।
ক'ত খাব নাখায় জানো নহয়।
তাকে কি কৰে মানে এইবোৰ আঁতৰত থাকিলেও এইবোৰে সমস্যা অ।
এইবোৰ আ ইনেই ভালে থাকিলেই ভাত নাখাই বনোৱা এলাহতে
উম অ ভাত সেই মই সুধিলে খাওঁ বুলি কয় বাৰু তেতিয়া সিয়ে জানে কি কয়
উম
কে অ আঁতৰত থাকিলে এইবোৰে সমস্যা মুঠতে বেমাৰ চেমাৰ হ'লে। তেওঁ লগ দুটা থাকিলেও তেতিয়া আকৌ হেৰি হয়।
সেইটোৱে উম যদি মৰ্ণিং ডিউটি থাকে তেতিয়া আহি পেলাই তিনিটা চাৰে তিনিটা চাৰিটামান বজাত, খাই ন তাছত আকৌ ৰাতি দিউটি থাকিলে আকৌ নোখোৱাকে গুচি যাই, চোৱাচোন দিনটো মানে এসাজ খাই থাকিব পাৰে নি পিছদিনাখনলৈকে।
তাকেহে।
আপ পিছদিনাখন আহি পেলাই ৰাতিও নাখায়হি নহয়, একেবাৰে আকৌ বাৰটা এটা বজাতহে খায়।
অ কি খাই কি মেলে নাজানো আৰু মই সুধিলে খাওঁ বুলিয়ে কয় আৰু এতিয়া কি কয় কি মেলে সিয়ে জানে। মই আকৌ যেতিয়াই ফোন কৰো তেতিয়াই খালি নে কৰিলি নাই খালো কিবা কিবি এইবোৰকে কয়। আৰু তহত চব সময়তে মোক ফোন কৰি থাকিবলৈও সময় নহয় নহয়। ৰাতি কওঁ বা কোনোবা এদিন নকৰো ৰাতিপুৱা মাৰো ডিউটি থকাৰ সময়কনতো পাতিব নোৱাৰিয়ে। যেতিয়াই ফোন কৰো তেতিয়া টো ভাত পানী খাব সময় হয় খাই আৰু। বাকী সময়ত খাইছেনে বইছে নে ইমান কথা পাতিবলে নহয়ো নহয়।
উম।
মোৰ কাম কাম ইটো সিটো সেয়া ওলায়ে থাকে।
এ হয় অ ঘৰ এখন চলাই থাকিব লাগে ন তুমি।
অ ক লৰাছোলীৰ জঞ্জাল এফালে আছেই। এ এ কো কেতিয়াবা ফোন কেতিয়াবা ফোন কৰা নহয়ে, কেতিয়াবা সেই ফোন কও ৰাতি তেতিয়াকে কওঁ তেতিয়া ভাত খাব ধৰে আও। হয় আৰু বা বনাবহে লাগিব আও। উম উম।
ফোনটো উঠোৱা হ'লেও নোঠায়ো নহয়।
অ আগতিয়া খাব হেৰি। হেৰি কৰিব জ্বৰ আছে ভাল হ'ব পিল চিল খালে লগতে এনেয়ো জ্বৰ ভাল নহয়ে।
তাকে সেইটো খোৱা বোৱা কৰিলে ভাল হ'ব আকৌ।
উম ভাল সেই জ্বৰ চৰ উঠিলে খাব লবও তেনেকে মন নেযায় যে মুখ আগতে কিবা এটা কোনবাই বনাই দিলে।
উম সেইটোৱে অ আৰু মাথাটো জ্বৰৰ লগত টো মাথা বিষ আহিলে আৰু।
অ গাটো বেয়া হ'লে নো কতনো উঠিম বনাই খাবলে মন যাব নো।
ছোৱালী কি কৰিছে?
ছোৱালী এজনী আৰু আছে মোহ আকৌ ফোনটো মাৰিছিলো ৰিচিভহে নকৰিলে দেখো।
উ মই মাৰিয়ে আছো না উঠুৱাই নাই।
আকৌ শুলে বা।
জানো!
উম।
ভাত কিহে খালা?
ভাত সেই দালি ঔটেঙা দিয়ে বনাইছিলে তাৰ পৰা হেৰি এ বুট আলু এনেকে ভাজি।
অহ।
তাকে প্ৰচেচিঙংত আহিছে নে পইচা।
আ আ আ।
প্ৰচেচিঙত আহিছে নে?
নাই নাই নাই হা হা। কি হল জানো আকৌ?
পেমেণ্ট হ'ব বুলি গৈছিলে দেখা দেখুৱাই নাইচোন।
অ প্ৰফেচনটো দেখালেহে আকৌ। হেৰি হ'ব আহিব আকৌ তেনেকে দেখোন দেখুৱাই নাই একো। উম।
উম উমহু টিউচন কৰিলা নে আজি?
আজি দেওবাৰ শনিবাৰ দেওবাৰে নাই কৰা শুনানে হ অ অ, অ অ অ।
এই ঘৰৰ কাম বন আছে হয় নাই বাৰু কেইদিনমান তেনেকৈ নকৰিবাই।
গো ছিই ছিছি।
কাম বনবোৰ থাকিয়ে যায়গে। ভিনদেউ দোকানতেনে উম উ উচ চু তু মাজনিবাৱে ফোন কৰিছেনে?
এহ্ হে হে নাই কোৱা আজি গোটৰ মিটিং আছে ব্যস্ত হৈ আছিলে। ঢি ঢি ঢি তাৰপৰা উমহ সেই নাই পৰা কাটিবলৈ হোৱা নে
তাই সেই এইকেইদিন কৰিছিলে আজি এইকেইদিন কৰা নাইচোন।
অ অ অ অ।
চুনাই কৰিছিলে বাৰু কালি। বা বা চুনাই চুনা মুনোৱে।
আহ অ অ।
কালি কৰিছিলা আজি নাই কৰা।
অহ অ অ অ ঢি ঢি ঢি ঢি ঢি হু হু হু তাই আজি নাই ঘৰত ই লগৰ এজনী ঘৰলৈ গৈছে। তয় বৈ বিষ বিষ পেলাই আহিছে। আজিৰপৰা বিহুপুৰিয়ালে আহিছে বিহুপুৰিয়ালে।
অ আ আ।
তাৰপৰা হেৰি তে এতিয়া এইবোৰ দেখোন নেদেখাই হ'ল কি হল জানো।
নে হে হে হেই হব চাগে জানো কি হৈছে আৰু
উম উ উ উ, কলেজ যাবা নাই কাইলে অ বন্ধ নহয়। অ অ অ, মাহঁতে গৈ আছে।
মা এই ওচৰৰ বিয়া এখন আছে তাকে বিয়াখনো বহুত লেঠা মানে কৰ্ট মেৰেজ কৰিলে আজি ই হে দুদিন তিনিদিন হ'ল তাৰপিছত কইনা আনি ইয়াতে ৰাখিছে। তাৰমানে ল'ৰাটোৱে আগতে এজনী আনিছিলে। তাৰপিছতে সেইজনী গলগে তাৰ পিছতে এতিয়া বেলেগ এজনী আনিছে মানে তাৰপিছতে এই বাপ এই হে হ'ল মত-চত খাই মেলি বিয়ালৈ মাতিলে এতিয়া দিনতে মাতিলে নে বিয়ালৈ ৰাতিয়ে মাতিলে একো পিইইইই পাত্তাই নাই উস্ তাৰপাছত দিনত মানে নাম নাই মাহৰ দিনে মাইকী মানুহকেইজনী এপাক গৈছে আৰু ৰাতি কি হয় হ'ব আৰু ৰাতি দেউতাৰক দি থাকিবা।
অ অ অ, মানে সেই কৰ্ট মেৰেজ কৰাজনী গুচি গ'ল।
নহয় নহয় আগতে বিয়া পতাজনী গুচি গ'ল আগতে পলুৱাই আনিছিলে এজনী।
অ অ অ অ
সেইজনী গুচি গ'ল ছোৱালী এজনীও আছে ছোৱালীজনী মাকৰ ঘৰত থৈ পেলাই সেইজনী আকৌ বেলেগলো গ'ল। এ কি বেলেগ মোৰ তাকে গাটোত কিবা এটা উঠিছে মানে এ এ এ আমাৰ আগৰ পৰা এই লেয়লা বুলি কয়।
তোমালোকৰ সিফালৰ ঘৰ।
অ সেইফালৰ ঘৰ নহয় আমাৰ ইয়াৰ পৰা গৈ যে তিনিআলিটো যে তিনিআলিটো
অহ অ -অ -অ -অ- অ উম।
মোৰ তাকে গাত দেখোন কিবা খিনি দেখিছো কি হৈছে জানো?
অ।
কিবা গুটি গুটি উঠিছে দেখোন হাতে ভৰিয়ে চবতে।
অ চাই লোৱা আকৌ ঘপককে হেৰি নকৰিবা চাবোন-তাবোন মাৰি নে থাকিবা। অ কাইলে আকৌ মূৰ-চূ মূৰ গা ধুৱই লাগিব নহয় আকৌ।
অ বহুত উঠিছে চোন মই এতিয়াহে মন কৰিছো গাটো।
ঘামুচি বা
ঘামুচিৰ নিচিনাতো নাই লগা কিবা জানো কি হৈছে
চাই লও কি হয়।
হে হে।
চেই চিতনি ল'ব নহয় এইবাৰলে
খজুৱতি লৈছে কিন্তু খজুৱত নেহে হাত পৰিছেগে
অ ঘামুচি হব পাৰে ঘামুচি হ'লে ভাল হলে চিকচিকাই কিবা এটা চিট চিতনি লয় গোটেই গাটো চিতচিটাই থাকিব, তোমাৰ পুৰি থাকিব, সেই সেনেকোৱা অশান্তি
ছোৱালি ঠিকেই আছে?
ছোৱালী ঠিকে আছে বৰ্তমান
খেলি আছে নে কি কৰিছে?
খেলি আছে অ চাদৰ মেখেলা পিন্ধি লৈ পেলাই তেনেকে থাকে আৰু চাদৰ মেখেলাযোৰ পিন্ধি লব লৈ পেলাই খেলি থাকে আৰু কেঁচুৱা এটা লৈ ল'ব, উম সেইবিলাকেই আৰু খেল ভনীয়েক -ভনীয়েক পাঁচ মাহৰ ইফাল-সিফাল আৰু উম দুইজনী সেইবোৰকে খেলি থাক কে এজনী বাপেক হব, এজনী মাক হব
ভালে হৈছে লগ এটা পাইছে
অ তেনেকে খেলি থাকে আও এ লগ হ'লে আকৌ চিঞৰ বাখৰ হুলস্থুল বোৰ বেছি যে
অ সেইটো হয় বাৰু
উম, কন্দা- কটা, চিঞৰ-বাখৰ কাজি জীয়া কাজিয়া সেই লাগে কোনোবা এটা সময়ত চিকুতা চিকুতি কৰিব হুলস্থূল লাগি যাব
উম হলেও আগৰ- আগৰ লৰা -ছোৱালীবোৰ কয়যে চিকুতা কামোৰা বাকুৱা সেইবোৰ বেছি আছি লে ন? আজিকালি ল'- ছোৱালীবোৰক বহুত কমেই আক
অ।
আগতে যে আমাৰ দিনত অকল সেইবোৰে কাজিয়া আ চিকুটিলে আমুকে বাকুহিলে আমুকে কামুৰিলে
উম।
এ মোৰকণে মিঠে খুব কামুৰে দেই আগতে
উম- উম কামো সিহত দুটাতো বা বহুত বেছি বাৰু উৎপাত তেনেদৰে দৌৰা দৌৰি একদম, দৌৰা দৌৰি মাৰ পিত তাতে সিহঁতৰ হেৰি আকৌ একে জুৰিয়া হল যে দুইটাই সমান -সমান হল আৰু
এ যোনখোৱে মকন ডাঙৰ হোৱাৰ পিছত মিঠুত মিঠু গাত থাকোতে মানে যোন শান্তি নাপালে মৌকনে নঙলা খুলি ল'ৰমাৰে
উম, একোৱে সে গাত থাকোতে সিয়া গাত থাকোতে সেয়া দৌৰা-দৌৰি সি সেইটো কাৰণে দৌৰা- দৌৰিয়ে হল
উম, হুমহুম
উম।
উম
তুমি কিবা কৰি আছানে এতিয়া?
বা হ'ব দিয়া দিয়া মই এতিয়া এই কামবোৰ কৰি আজৰি হওঁ।
অ অ ঠিকে
উম উম অ পিছত কৰিবা আকৌ অ আজৰি হ'লে উম